বন্ধু কি খবৰ? এয়া মোৰ ভালেই আছো আৰু। তুমি?
অ আছোঁ আছোঁ আছোঁ। তুমি পিছো ক'ত আছা?
মই তোমাৰ এয়া এইফালে তোমাৰ ঘৰৰ আগফালে পদূলিতে এনে খোজ কাঢ়ি ফুৰিছো।
পিছে ক'তো ওলাই যোৱা হোৱা নাই নেকি?
তোমাৰ ওলাই যোৱা নাই, মই তোমালোকৰ ঘৰৰ ফালে গৈছিলো তোমালোকৰ পিছফালে পথাৰতে মোৰ তোমাৰ ডাম্পাৰ তিনিখনমান লাগি আছে তাৰপিছত তোমাৰ জেচিবি তিনিখনমান। তোমাক দেখা নিচনা লাগিছিলে।
অ মই এই হাল বাই আছিলো পথাৰত।
অঁ এই নীলা ট্ৰেক্টৰখনলৈ ন?
উম হাল বাই আছিলো মোৰে ট্ৰেক্টৰ বাৰু। এই পথাৰত তিনিখন আছে তিনিখন চাৰিখন মান ট্ৰেক্টৰ আছে তাতে মোৰে ট্ৰেক্টৰ বাৰু সেয়া। তাতে হাল বাই আছে অঁ মোৰ মাটি মই ট্ৰেক্টৰখন হাল বাই দিছো আৰু।
মোৰ তোমালোকৰ সেইফালে পথাৰতে তোমাৰ এই ডাম্পাৰ তোমাৰ মাটি হেৰি কৰি আছে না
উম
মানে এই তাত অকমান কেৰেং এটা লাগিছিলে তোমাৰ তাত তোমাৰ অলপ
লাগিছিলে
এয়া তোমাৰ মানুহ এইবিলাকে কমপ্লেইন ৰাইজে ৰাস্তা বেয়া হ'ব ইমান দম্পাৰ চলাই এইবিলাক কিবা কিবি কৈছে। সেইবিলাক মিলালো বাৰু তোমাৰ ঘোচ চোচ দি মিলি অলপ। মই তাকটো কৈছো তোমাৰ মোৰ হেভি হেভি দাম্পাৰ না সেইকাৰণে ৰাস্তা চাস্তা খিনি মানে তোমাৰ গাড়ী চাড়ী চলিলে মানে বেয়া হয় যদি মই কৈছো ৰাইজক কৈছো, আপোনালোকৰ মই যোনখিনি দি আপোনাৰ মা বস্তু ৰাস্তা গৈ আছে গাড়ী কেইখন গৈ আছে মই ৰাস্তা বেয়া হলে লাগিলে মই যাওঁতে আপোনালোকক মই ৰাস্তা বনাই থৈ যাম, চিন্তা নকৰিব আহিলে নম্বৰ পৰ্যন্তকে ৰাখি লওক।
অঁ ঠিক আছে। এ কিবা এনে কমপ্লেইন আহে বাৰু এতিয়া গাড়ী চাড়ী চলি থাকিলে ৰাস্তা অ মানুহ বেয়া পায় ন।
উম উম
সেইকাৰণে।
ম মই কৈছো এনেই মিলাই আহিলো হৈ গ'ল বুলি কৈছো তোমাৰ পইচা পাতি কেইটানো দিলো।
অ' পিছে আপুনি ক'ত গৈছে?
কোনে?
আপুনি?
নাই মই এনেই তোমাৰ এই দোকানৰ আগফালে চাহমেদৰ দোকানৰ আগফালে মূহা এটালৈ বহি আছো।
এ কিবা এটা লৈ আহিব চোন খাবলৈ।
নাই নহয় অনলাইন। পিছে চাহ পানী খালে নে নাই? উম মই তোমাৰ এই মাত্ৰ খাই বৈ ওলাই আহিছো।
অ পিছে ট্ৰিপ এটা যাব লাগিছিলে?
অঁ ট্ৰিপ এটা যাবতো লাগিছিলে।
কি কয় যাব নে নাই?
যাব লাগিছিল। অ ওলাব পাৰে পাৰে।
উম। ছটা পুৱালিও শুয়ে আছে।
উম।
মোৰ ছেভেন ডাবল এখন লৈ ল'ম, একশবি।
সেইটো মানে ভালকে অলপ বুজা, বলাই বৈ ফেমিলি মানে তোমাৰ- এতিয়া আজিকালি কয় কব ক'তো নাযাবা এই আৰু এটা কাম কৰো।
কচোন।
চবকে- চবকে তোমাৰ ফেমিলিক তোমাৰ এটা কাম কৰোঁ ফেমিলিখিনিক এটা কথা কওঁ। এই যে কওঁ এনেকুৱা শুনা এই- এতিয়া চবেই আমাৰতো নিজৰ নিজৰ গাড়ী আছে।
আছে আছে।
এতিয়া আমি গ'লে তোমাৰ আকৌ ফেমিলিখিনিয়ে ঘৰত বেয়া পায় না- ফেমিলিকো লৈ যাওঁ।
ফেমিলি মানে কি জানা এতিয়া মানে- ফেমিক পিতকে লৈ যাব পাৰি মানে এতিয়া মানে আমি অকল লগখিন মানে ঘূৰিম বুলি ভাবিছোঁ আগৰ পায়ে প্লে ওলাই আছে সেইকাৰণে।
হা।
মানে আগৰ পৰাই মানে প্লেন টো ওলাই আছে এতিয়া যোৱা মানে। লগৰ খিনি লগত, আকৌ কেঞ্চেল কৰিলে বয়া হ'ব ন কথা মানে আগতিয়াকে জনাই থলো মানে সেইকাৰণে।
এই শুনা লগৰ খিনিৰ লগতে যাম, তেওঁ এতিয়া- চবে গাড়ী আছে যেতিয়া এজন এজন তোমাৰ ৱাইফ খিনিও নতুন নতুনকৈ চবেই বিয়া চিয়া পাতি- এই বছৰতে পাতিছো যেতিয়া আৰু।
সেনেকে যাম সেনেকে যাম মানে কি জানা। সেনেকে যাব পাৰি কি এতিয়া মানে লগৰ খিনি অকল আমি লগৰ খিনিয়ে যাম মানে এখন গাড়ীতে। সেইটোতে বুলিয়ে ভাবিছোঁ।
অ সেনেকুৱা হলে কিন্তু মোক খুব বেছি মই এদিন বা দুদিনহে থাকিব পাৰিম দেই।
অ মানে কি জানা এতিয়া মানে- আমি বেলেগ দুৰৰ জেগা গ'লে তেতিয়া আমি ফেমিলিৰ লগত যাম নিজৰ ৱাইফ।
উম, অ সেনেকৈ যা চবৰ আৰু এতিয়া চবৰে গাড়ী আছে। ফেমিলি এজন নতুন আইতৰ ভিতৰতো মই যদি এতিয়া- আপোনাৰ চাৰি পাঁচ দিনৰ কাৰণে গুচি যাওঁ মানে তেওঁ মানে অকলে থাকিব ভাল নাপায় না নতুন নতুনকৈ।
তোমাৰ ঘৰ মাৰ দেওতা আছে কেইদিন চাৰিদিন থাকি দিলে হ'ল কি আছে একো নাই নহয়। চাৰিদিন থাকিব লাগে আছে মেঘালয় যাম ঘূৰিম মানে অলপ ঘূৰিম ফুৰি মেলিম ঘূৰিম পইচা পাতিটো ইমান টেনচন নাই বাৰু।
উম।
মানে কি জানা আমি যেতিয়া যে আমি ফেমিলি যাম তেতিয়া- আমি অকণ দূৰ জেগাত যাম দাৰ্জিলিং চাৰ্জিলিং ঘূৰিম তেতিয়া।
অঁহ অঁহ।
আনি চানি নি যাম সেই সেনেকৈ যামান দূৰ জেগা এই মেঘালয় যামি ওচৰতে জাম আমি লগৰখিনিয়ে গৈ ঘূৰি আহিম আৰু।
অ।
মোৰ গাড়ীখনকে লৈ যাম আৰু।
পাৰি তেতিয়াহলে, অ পাৰি তেতিয়া হ'লে।
উম পাঁচ দিনৰ কাৰণে ত্ৰিপ ওলাইছো আৰু আপুনি টেনচন নকৰিব যাতে।
অহ।
ন?
কি আনিব লাগে, কি আনিব লাগে?
আপুনি ট্ৰিপটো কেনচেল কৰিলে বেয়া লাগিব আৰু, চবকে কৈছোঁ এতিয়া।
উম। ওলাব তেতিয়াহ'লে দিয়ক, মই জনাম আপোনালোকক মই ফ্ৰী হ'লে ন? এনেই কেতিয়া-এনে কে-এনেই কেতিয়া যাম বুলি ভাবিছে?
এই জুলাই লাষ্টৰ মানে যাওঁ নেকি।
মানে শুনক, জুলাই তোমাৰ লাষ্টত এই জুলাই গ'লে মানে আগষ্টত মানে চাৰি-পাঁচ তাৰিখ মানে ঘূৰি আহিব লাগিব মানে।
জুলাই লাষ্টত নহয়, আগষ্টৰ মাজভাগত যাম, মোৰ মানে বাৰ্থডে আহি আছে ন, সেইদিনা যাম বুলি ভাবিছো।
উম, এটা কাম কৰক, জুলাই
কি জানা? আমি ওঠ-এ সোতৰ তাৰিখে যাম, তাত ঘূৰি মেলি মোৰ ওঠৰ তাৰিখে মোৰ বাৰ্থডে', তাতে বাৰ্থডে ৱিচ-বাৰ্থডে'-চাৰ্থডে মানিম আৰু তাতে মোৰ।
অ', নহয় মানে, জুলাইত মানে যোৱা হ'লে, আপোনাৰ শুনক, জুলাইত এতিয়া মোৰ মানে এওঁ মানে এতিয়া স্কুল বন্ধ হৈ আছে না।
মোলে এটা লৈ আন।
জুলাইত মানে আপোনাৰ স্কুল বন্ধ হৈ আছে না?
উম উম।
মানে তোমাৰ সেই স্কুল বন্ধ হ'লে, এতিয়া ভাল মানে। এওঁক মানে মোৰ মানে পুৰা অনা নিয়া কৰোঁ না, অলপ দূৰ হয় স্কুলখন আমাৰ।
অ', আপোনাৰ ৱাই-ৱাই-ৱাই, আপোনাৰ কি মালিকে ইয়া কৰে নেকি, মাষ্টৰণী কৰে নেকি?
অ', তোমাৰ এইয়া, তাতে তোমাৰ মাষ্টৰণী কৰে, অ', কলেজত।
কি পঢ়ায়, স্কুলত কি পঢ়ায়?
নহয় নহয়, তেওঁ হেৰি তোমাৰ আছামিছ আৰু ইংলিছ।
অ' কিমান দৰমহা পায় এনে?
চৰকাৰী তোমাৰ, ফৰ্টি এইট-ফিফটি এনেকুৱা মান পায়, ফিফটি মান পায়।
অ', আপোনাক দিয়ে নে পইচা?
কি কয়, আপোনাক পইছা দিয়ে নে? সেয়াই মানে ইমান, মানে মিলাই-মিলিকৈ চলি থাকোঁ আৰু মোৰ তেওঁ কেতিয়াবা মোৰ অলপ বিজনেছৰ কামত কাৰ হেৰি হৈ নগ'লে না, এই বিজনেছৰ কামত মানে তোমাৰ পইচা পাতি চৰ্ট হৈ গলে তেওঁ মিলাই দিয়ে, সেয়াই আৰু জমা কৰি ৰাখি গৈছোঁ আৰু। এতিয়া তোমাৰ
আপুনি-আপুনি-আপুনি কি ঘৰত সুধিব লাগিব নেকি যোৱাটো?
নালাগে সুধিব বাৰু তে।
অ', মানে আমি মানে আমি সুধিব নালাগে বাৰু, আমাৰ-আমাৰ চলি-হৈ আছে। এতিয়া আপুনি যদি সুধি যায়, তেতিয়া আপুনি সুধিব পাৰে, একো নাই।
নহয়, মানে তোমাৰ শুনা তাই মানে এতিয়া নতুনকে বিয়া পাতি আনিছোঁ না, এতিয়া তোমাৰ ড্ৰাইভাৰ চাইভাৰ মানে এতিয়া দি গ'লেও মই মানে ভাল নালাগে না সেইকাৰণে মানে তোমাৰ মই ভাবি টো যদি জুলাই তেওঁৰ পাঁচ তাৰিখ ছয় তাৰিখৰ মানৰ পৰা স্কুল আছে
উম
তোমাৰ যদি আমি যদি আগষ্টত আগষ্টত তেওঁ ছয় তাৰিখ মানৰ পৰা স্কুল আছে আমি যদি আগষ্টৰ চাৰি পাঁচ তাৰিখৰ মানৰ পৰা আহি গ'লে তোমাৰ চিন্তা নাই আৰু
নহয় আগষ্ট মই মোৰ বাৰ্থডেই দিনা যাম বুলি প্লেনটো লৈ আছোঁ মানে বাৰ্থডে আগষ্ট ওঠৰ তাৰিখে সেইকাণে তেতিয়াই যাম নিকি
অ তেওঁ তেতিয়া হ'লে কব লাগিব তেওঁ মানে মিলাবলৈ মানে দিগদাৰ উম ছুটি ল'ব ক'ব লাগিব তেওঁক মানে
নহয় তেওঁক চুটি লব ক'ব নালাগে আপুনিহে যাব তেওঁতো নাযায় এতিয়া
তেওঁতো এতিয়া মই নগলে আপোনাৰ হেৰি অ নহলে তাক মই এটা কাম কৰিম দিয়ক অঁ মাহঁতক ঘৰলে পঠিয়াই দিম দিয়ক
অ হ'ব বাৰু আপোনাৰ ঘৰত মা হত আছে নাই মা-দেউতা
মোৰ ঘৰত আছে মা-দেউতা মানে তেওঁ এতিয়া মই যদি গুচি যাওঁ আকৌ আমাৰ দেউতাই মানে ইমান গাড়ী ভালকে এতিয়া চলাব মানে জানে মানে ইমান ভালকে দিয়া নাই মানে এতিয়া বুঢ়া হৈছে বয়সো হৈছে না
আপ--তাই ত স্কুটি চলাব জানে স্কুটীখন আছিলটো আপনাৰ তাই স্কুটি চলাই যাব পাৰিব তো
এ স্কুটি যাব ভাল নাপায় বোলে গাড়ী গাড়ীখনকেতে লৈ যাওঁ
উম উম
হ'ব দিয়কচোন মই তেওঁক কম তেওঁক বুজাম বুজিলে এ তেওঁক এনেও মানা ন হয় বাউ তাই যাবলৈ দিব বাৱতে
উম উম
মানে মোৰ ফালৰ পৰা কৈছোঁ মোক মানে ভাল নালাগে নতুনকৈ বিয়া পাতি আনিছো না চাৰি পাঁচ
দিব লাগিব মই মানে সুদিম মই সুধিলো এবাৰ আৰু এবাৰ কৈ দিম হৈ যাব কি বা কয়
উম আগতে তোমাৰ আমাৰ জানাই দেখোন এই ল'ৰা সকল বিয়া চিয়া নপতা আগত কাইলে যাম বুলি ক'লে কাইলে গুচি যাওঁ এতিয়া যাম বুলি কলে এতিয়া গুচি যাওঁ হয় নে নহয়
অ সেইটো হয় বাৰু মানে মোক প্ৰথমতে মানা বাধা দিছিলে এতিয়া মানে মই আৰু এবাৰ ক'লো মানে আমি চাৰিদিনৰ কাৰণে যাম ট্ৰিপটো এতিয়া যাওঁ আৰু দিয়া এনেকে ক'লো মানে অ হ'ব দিয়া যোৱা তেতিয়া হলে সেনাকে কৈছে মানে অকণ কলো ন
মানে মোক যদি তাই কৈ দিয়ে তোমালোকে তুমি তাত এনেকৈ ফূৰ্তি কৰি থাকিবা ক'ৰবাত ঘূৰিবা মই ইয়াত অকলে অকলে থাকিম এনে-ক কৈ দিলে মানে মোৰ নিজৰ মনটো মানে ভাল নালাগে সেইকাৰণে মানে মই মানে সেইকাৰণে সুধা আগত মানে ভালকে ভাবি চিন্তি কিবা এটা কৰি ফুচলাব লাগিব আউ
অ মোৰ লগত যাম যাম বুলি কৈ দিবা নামটো তাই মোক চিনি পাই চাগে
অ চিনি পায় বাৰু
অহঁ
চবকে সুধিব
অ নামটো কিবাতা আছিল মই পাহৰি গল নহয় বহুত দিন লগ পোৱা নাই ন সেইকাৰণে ক'ল চলো কৰা নাই অ অ চিনি পাইছো চিনি পাইছো চিনি পাইছো আগত আছিলে মোৰ অ চিনি পাইছো
হেএ হেল্ল'
অ আপুনি কিবা এটা কৈছিলে
নাই নাই একো কোৱা নাই আপুনি সুধি পেলায় মোক জনাব ন ট্ৰিপটো কেঞ্চেল নকৰি আৰু সেইটোৱে
অ মই জনাম দি
অ অ
এতিয়া আপুনি গ'লে চাৰি পাঁচজনতো বলেৰখন উলিয়াব লাগিব
নাই নাই মই এইখন ল যাম ভাবিছোঁ এইখন অণ ম কমফৰ্ট থকা গাড়ীতে যা ছেভেন ডাবুল এ একচু বি
অঁ
সেইখনকে লৈ যাম আৰু মোৰখন ছেভেন চিটাৰ যেতিয়া এইখন ছটা পোৱালি যাব যাব পাৰিম এইখনত
উম
শুনিছে
হয়
অ সাত ছেভেন চিষ্টাৰ যেতিয়া সেই খনত যে ধুনীয়াকৈ কম্ফৰ্ট ত ভালকৈ যাব পাৰিম আৰু ধুনিয়াকে মই চালাই যাম বাৰু
চবেইটো চলাব জানেই আপুনি অকলে ক'তনো চলাব ইমান ভাগৰ লাগিব
উম সেইটো হয় বাৰু মোৰ লগৰ কেইটা যাব সিহতেও চলাব জানে বাৰু
চবেই অলপ মিলাই মিলি কৰি চলাম আৰু কি কয় উম
ফেমিলিলৈ যাম বাৰু
ফেমিলিলৈ এদিন যাম চবেই এখন এখন নিজৰ নিজৰ গাড়ী লৈ ল'ম
এখন এখন লব নালাগে দুখন গাড়ী গ'লে হ'ল
উম না চবেই নিজৰ গাড়ীত যাব খোজে না সেইকাৰণে মোৰ আপোনাৰ আজি তোমাৰ ছমাহ মান হ'ল
অ আপোনাৰ যাব দিব জানো ছমাহ হৈছে বিয়া হোৱা
সেয়াই সেইকাৰণে মানে মই আপোনাৰ ভালকৈ সুধি আছোঁ মানে তোমাক
এতিয়া তাইও অকলে অকলে থাকিব দিগদাৰ হব নহয় এতিয়া
উম সেইকাৰণে এতিয়া আপোনালোকৰটো অলপ দিন হ'ল না এবছৰমান হ'ল
অ আপোনাৰ মাজুহজনীৰ ঘৰ ক'ত
অ হেৰি তোমাৰ অৰুণাচল
অ অৰুণাচলৰ বিয়া কৰিছে।
উম ট্ৰাইবেল।
অ এতিয়া কি কি বুলি কয় ক'ত চাকৰি কৰে তাই
তাই তোমাৰ হেৰিত এ আমাৰ ইফালে তেওঁ মানে তাতেই আছিলে তোমাৰ হেৰিত ইয়াত মানে তোমাৰ ট্ৰেন্ঞ্চফাৰ কৰি আনিছোঁ
অঁ অঁ ঠিকে আছে
বাকী আপালোকৰ ফালে বৰষুণ চৰষুণ দিয়া নাই নেকি
এতিয়া বৰ্তমান দিয়া নাই বৰষুণ ৰাতি মানে দিব
আমাৰ এইফালে এটোপাল দুটোপাল এনেকৈ পেলাই আছে বাৰু হেল্ল' আমাৰ এইফালে এটোপাল উ ওম
আমাৰফালে ৰাতি মানে দিব চাগে।
হা
ৰাতি মানে দিব চাগে।
অঁ ৰাতি মানে দিব চাগৈ
উমঁ!
এই ঠিক আছে হ'ব দিয়ক ন।
হম হম!
বাকী